কি কৰি আছা?
অহ, এয়া কিনো কৰিব চাহ অকন খাবলৈ লৈছো।
লাল চাহ নে গাখীৰ চাহ?
লালচাহ
অহ, লাল চাহ খোৱা, গাখীৰ চাহ খাম ব- বৰকে খাই থাকিলে ভোক নলগা হয়।
মানে গাখীৰ নাইও পাবলে
অহ, আমাৰ এই ওচৰতে মানুহে ঘৰৰ গাখীৰ চাখি আছে বাৰু তাৰ পৰাই কেতিয়াবা এপুৱা, আধাই লিটাৰ আনো আৰু-
উম, আমাৰ এই কেতিয়াবা বৌ হঁতৰ ঘৰৰ পৰা দিয়ে অকমান বাৰু
অহ
আজি বহুত দিনা মান মনত পৰিলে দেখোন
তাকেহে মই এ সময়ে নি- নিমিলে আকৌ কথা পাতিবলে মনত পৰি থাকে এইবোৰ ল'ৰা- ছোৱালী আকৌ আলহী -দুলহী পা আলহী ফোন কৰিবলৈ আজৰিকন সময় যদি যদি আলহী এজন ওলাই আহি আকৌ সেইটো কথা পাহৰি থাকো।
সেইটো হয় বাৰু আলহীটো -আলহীজন মেইন
উম আকৌ অকলশৰীয়া মানুহ বিলাকৰ ধেই জম জাল ও কাম বন চব কৰি মেলি এতিয়া আকৌ বাৰিষা খেতি দিন আহিলেই নহয় আৰু ধান দোৱা মাত কি মাটি ৰুই ৰুৱা কঠিয়া তোলা তোমাৰ অন্তই নাই আজি
উম নকবেই আৰু
এতিয়া ওলামেই আৰু আৰু পাঁচ ছয়দিন মানৰ পিছৰ পৰা আৰু একদম পুৰা খেতিত লাগিম আৰু
লাগক লাগক সোনকালে আজৰি হ'ব লাগে
উম উ তাকে সোনকালে আজৰি হৈ ইফাল সিফাল কৰি থাকিবলৈ নাই আৰু সোনকালে একেবাৰে আজৰি হৈ পেলাব লাগিব ৱা
আমাৰ অহা দেওবাৰ মানৰ পৰা দিম বুলি কৈছে জানো কি কয়
অ অহা দেওবাৰ মানৰ পৰা আজি দেওবাৰ আমাৰ সেই এসপ্তাহ মানত আমাৰ এসপ্তাহ মানত হ'বগে বাৰু কঠিয়াবোৰ আমাৰ হেৰি হৈ আছে কাৰণেহে
হুম আমাৰ তাকে কি কয় জানো ৰোৱনীয়ে লগাই নাই কি কয় আৰু
উম তোমালোক ল'ৰা সৰু হৈ আছে নহয় তোমালোকৰ ৰোৱনীয়ে লগাব লাগিব চাগে
তাকেহে উপায়ো নাই নহ'বা মই ল'ৰা যিটো কচুগুটি মই ল'ৰা এৰি থৈ পঠালে যাব নোৱাৰো।
তোৰ ল'ৰা দুষ্ট যিমান।
ওম
আৰু লোকৰ ৰিক্সত তুমি এই নিশ্চিন্ত মানে পথাৰত থাকিব নোৱাৰা নহয়।
সেইটোতো হয়েই।
উ সেইটো একদম কথাই আৰু আও মতা মানুহে তোমাৰ ইমান গুৰুত্ব দি চাবও নোৱাৰে।
উম
মাইকী মাকজনীয়ে যেনেকে চাব
মতা মানুহ বিলাকে মতা মানুহ বিলাকে ক'বলে সহজ কিন্তু মানে আপোনাৰ ৰখিব নোৱাৰে
উম মতামানুহে ক'ব দিনটো ঘৰত কি কৰি আছিলি হেৰ' মই নথকা কাকে এদিন তই ৰাখিছাচোন ল'ৰাটো তেতিয়াহে পাবি মচলা। নালাগেও তই ল'ৰা ৰাখ নালাগে মই নাথাকো নেচাও অ তই ক থাক মই কাম কৰো বুলি ক'ব।
উম সেইটো হয়েই।
সহজ নহয়।
মই কামেকে কৰো তই ল'ৰাকে ৰাখ সেনেকে বুলি ক'ব
উম। যিমান অতপালি ল'ৰা ছোৱালীৰ।
মোনো কি ক'ব এতিয়া এই আমাৰ কাষৰ ববৌহঁতঘৰত তাত এখন লগাইছে
অহ
তাৰপিছত তাত গৈ পেলাই বুলো মোৰ ভাগৰ চাদৰ এখন আছে মোহৰ দুটামানকে খুৱাই দিওঁগৈ বুলি মোহৰ খুৱাইছিলোঁ একো নাই তাৰপিছত উঠি অহা অকমান টাইমৰ পিছৰ পৰাই আও মানে মোক কঁকালত ধৰিছে মানে মোৰ পোনো হ'ব পৰা নাই খোজো কাঢ়িব পৰা নাই
হে আকৌ তোমাৰ গেছ হৈছে ছাগে?
হ'ব পাৰে তললে মানে তললে বেকাও হ'ব পৰা নাই ল'ৰা কোচত উঠে মানে কোচত উঠে মই কোচ
গেছ টাইম টেবুল নাই ভাত খোৱাৰ মানুহে সদায় এক টাইমতে খাব লাগে, তুমি যদি ৰাতিপুৱা চাৰে এঘাৰটা দশ চাৰে এঘাৰটা দশটা চাৰে এঘাৰটাৰ ভিতৰত ভাত খোৱা সেইটো টাইমতে খাব লাগে, পিছত এতিয়া থাকিলে মানে এটা বজাত, ডেৰটা বজাত যদি ভাত খোৱা হয় ক'ত পা গেছ নহ'ব বাৰু।
আৰু হেৰি হ'ল তাতে হয় মানে কি হ'ল আজি ভোক লাগি গলগে না এনেই ভোক এনে ভোক লগা আগত খাওৱে যে তাতে নহওক। কিন্তু সেই আজি ৰাতিপুৱা তেনেকে খাব নহ'লে লাল চাহ, লাল চাহক বিস্কুট এটা স খাই পেলাই যোৱাহে তালে।
অ।
ভোক লাগি গ'ল যে সেইকাৰণে চাগে তেনেকুৱা হৈছ
অ সেইটোৱে মানে মানুহে ভোক ইমান হেৰি হবলৈ দিবই নালাগে মই এতিয়া ভাত কেইটামান খালো সি খালো আকৌ বেঙেনা এটা ভাজি পেলাই, বেঙেনা মই বহুত ভাল পাও বেঙেনা আনিলে মই ৰ'বই নোৱাৰো। অ বেঙেনা পালো আৰু পাই মই বেঙেনা এট টা আলু গুটি, এ এছা এটা দি ভাজি ভাত খাইছো।
মোৰ সেইকাৰণে কাৰেণ্টটো গোটি মুটি ঠিক নাই অহা যোৱা কৰি আছে।
ই এতিয়া মোবাইলত দিছে, সাৱধান লখিমপুৰ বাসী ৰাইজ পচন্দ গাজনি ঢেৰ - কণী, বতাহ- বৰষুণ আহিব বুলি দিছে।
অ।
সোনকালে বনাই খাই বৈ
সঁচাকে, এতিয়া মানুহে বুলিব ইমান সোনকালে ভাত বনাইছে কিন্তু মই সচাকে পচলি চাচলি কোটিলোৱেই আগ
এই কাৰেণ্টটো আহিলে মানে কিমান কাৰেণ্টটো গুচি গ'লে কিমান দিগদাৰ ল ৰা - ছোৱালীও
সেই লৰা আৰু লৰা এতিয়া যিমানে ডাঙৰ হৈছে মাকৰ পকৰ এৰিয়ে নিদিয়ে।
এ ল'ৰা- ছোৱালী এনেকুৱা যিমানে ডাঙৰ হব সিমান মাকৰ পুকুৰত লাগিব। আমাৰ ল'ৰা এটা মোক পকৰ নেৰে নহয়।
এতিয়া বাবা ওচৰলৈকে নাযায় আপোনাক কি কৈছো মানে, বাবাই যেন তেনে ফুচলাই মেলিহে লৈ গৈছে ৰখোন মাক কিবা এটা হৈছে দৰ্চনা কিবা এটা নহৈ হৈছে বুজ বুলি।
উম গেছৰ টেবলেট এটা খাই দিব লাগিছিলে আক।
গেছৰ টেবলেট আছে নাই খাওঁ বুলিহে, কিমানো গেছৰ টেবলেট
অ বকে গেছৰ টেবলেট বোৰ যেতিয়া যেতিয়া যেতিয়াই খাই থাকিলেও বেয়া বাৰু গেছৰ টেবলেট।
উম। সেইকাৰণে গেছে ধৰিছে বুলিও ভবা নাই মানে গেছৰ টেবলেট মই খাই থাকো বুলি কলেও বেয়া নহয়। মানে সেই আগতে সঁচাকে তাকে তাকে এতিয়া মনতে ভাবো মাহঁতকো কওঁ আগতেতো এইবাক কওঁ গতিয়ে নাপাও।
উম সেইটোয়ে। এই তাৰমানে কি আমাৰ ল'ৰা -ছোৱালী জন্ম হোৱাৰ পিছত মাইকী মানুহৰ পেট টোকণ বহল হৈ নাযায় জানো। সেইটো মানে একদম চৰ্বী, গেছে পুৰ কৰি পেলাইহি আকৌ লগে লগে। সেইটোয়ে বস্তুটো এতিয়া এনেই আগতে একো নাইগা বহুতে একো নাই গেছ চেচৰ কথা। তুমি একবাৰে ব সেই ল'ৰা- ছোৱালী খোৱাৰ পিছৰ পৰাই তোমাৰ এতিয়া হেৰি নহয় আগতে মই কিমান ক্ষীণ।
উম।
লৰা হোৱাৰ পৰা তো দুখ চুখ কমিলে আৰু আজৰি হলে আৰু সেইকাৰণে শকত সেইটোখ নহয় আচলতে। ল'ৰাটো হোৱাৰ পিছতোনো পেটটো বেছিটো ঢিলা হৈ গ'ল।
উম।
চৰ্বি বা গেছে পুৰ কৰি পেলানি পেটদাল ডাঙৰ হৈ যায়।
ডাঙৰ হৈ যায়গৈ, সেইকাৰণে মানুহবোৰ আকৌ বেমাৰ হৈ যাব আৰু লৰা -ছোৱালী হোৱাৰ পিছত লৰা -ছোৱালী হোৱাৰ আগলৈকে
অহ, বেছি হৈ আহে চফ খাই আহে, শৰীৰৰ যিখিনি বডি ইমিউনিটি সেইবোৰ সন্তা নৰ লগতে হেৰি হৈ নাযায় জানো কমি নাযায় জানো?
উম
গা ৰসবোৰ। সেইমতে পোৰ হয় জানো নহয়গে নহয় যিমান খালো খাই এতিয়া তুমি অহ, থলুৱা খাদ্যই সেইবিলাক কয়হে আমুকটো খালে ভাল, কলডিল খালে ভাল, কুচিয়া খালে ভাল মাগুৰ মাছ খালে ভাল, শিঙি মাছ খালে ভাল, আচলতে সেইটো লাহে - লাহে সেই কাম কৰে যিটো ঔষধহে কাম কৰে ভিটামিন চিটামিন দ্বাৰাই, সেইটো মানে এইবোৰে কাম নকৰে। ইমান লাহে -লাহেহে কাম কৰে, ভাল যেনিবা খালে। কিন্তু ইমান শৰীৰত ডাইৰেক্ট নেপায় গে
হ'লেও আগৰ সেইটো নাহে আৰু।
নাহে -নাহে অ। কিন্তু হেৰি ভিটামিন- চিটামিন জাতীয় তোমাৰ হেৰিয় এল'পেথিক ঔষধ খাই দিলে তোমাৰ সেইটো আহি যাব আৰু কিন্তু, সেয়ে এইআমাৰ সেউজীয়া পাচলি
কিন্তু এতিয়া -এতিয়া যে মোক কবলৈও ভয় গম পাইছে নাই কিবা এটা হৈছে বুলি। নোকোৱাকে থাকো মাজতে কিবা -কিবি দিয়ে এনেকে হীমগ্লবিন নাই বুলি এনেকে তেজৰ হেৰি দিয়ে খাবলৈ বেয়া মনে নেখাওঁ পেলাই -পেলাই দিওঁ গে
অহ, সেইটোতো আৰু নিজৰ গাত দুখ আছে নহয়।
এতিয়া সেইকাৰণে কবলৈও ভয় নহয়।
সেইটো আকৌ খাব লাগে প্ৰায় ঔষধ - চোসুধ বোৰ
খাই দিবা পাৰো যেনেকুৱা তেবলেতে নহক ডাঙৰ
মোৰ এবাৰ সেই কিবা অহ, মাহেকীয়া প্ৰব্লেমৰ কাৰণে মোক আনি দিছিলে হেৰি এটা এই কি এইটো ঔষধটো যে ভিটামিন এটা মই আৰু বটলৰ মুখে যি কণ গিলিব পাৰো গিলো সাফৰত লৈ চামুচত লৈ মোক খাবলৈ ধৈৰ্য নাই আৰু
উম
বটলৰ মুখে ডাইৰেক্ট বাকি দিওঁ আও
মোৰো সেই -সেই মাহেকীয়া মানে মোৰ বাঢ়ি -বাঢ়ি হয় যে বহুত মানে এবাৰ দেখ মানে ডক্টৰ কলে তেজৰ কাৰণে বুলি কৈছে তেজেই নাই কম সেনো
সেইটো এটা জগা নাই হয় মোৰো অকমান তেজটো আগতকে কমিছে নেকি
তাৰপিছত এই আপোনাৰ দিলে এতিয়া মই সেইবিলাকক গালি খাওঁ নে নাখাওঁ আৰু ক'কচোন?
গালি খাবা টো ইমানবোৰ টকা- খৰচ কৰি পেলনি যদি আনি দিয়ে যদি ন খোৱাহৈ গালি খাবাই
খাবলৈ কিবা কেঁচা মাছ -কেঁচা মাছ লাগে।
চবৰে একেটা প্ৰব্লেম মইও খাব নোৱাৰো নহয়।
উম, পেলাই -পেলাই দিওঁ।
বা নানে বুলি এতিয়া মতা মানুহক কিছুমানে ধৰি লও মতা মানুহে গুৰুত্ব দিলে
উম, সেইটোৱে।
আকৌ এতিয়া মতা মানুহো আনি দিয়ে।
আনি দিয়ে, উম আমা
মতা মানুহৰ গাতো দুখটো দিব নোৱা
দুখ দিব নোৱাৰা মতা মানু্হক দুখ দিব নোৱাৰা কিবা এটা ক'লে আমুকটো আনিবাচোন বুলি বা আমুকটো হৈছে বুলি ক'লে লৈয়ও যাব আনিও দিব কিন্তু ঘামি যদি আমি নাখাওঁ
কিছুমান ক্ষেত্ৰত বেয়া -কিছুমান ক্ষেত্ৰত বেয়া হলেও কিছুমান ক্ষেত্ৰত বহুত ভাল।
ভাল হে, কেলে বাৰু কি আৰু মানুহৰ চানো পাঁচ টা আঙুলি সমান হব পায় কিছুমান ক্ষেত্ৰত তোমাৰ হেৰি হ'বই আৰু
উম, কিছুমান ক্ষেত্ৰত মানুহনো কি চবৰে হেৰি হয়।
উম, সেইটোৱে।
হ'লেও মানে, এইবিলাক ক্ষেত্ৰত কিবা এটা হৈছে বুলি কোৱাৰ লগে, লগে মানে, আপোনাৰ বস্তু আনি সাজি
সেইটোৱে। কেয়াৰ ল'বই লাগিব, মানুহজনী কেয়াৰ ন'ললে কেনেকে হ'ব। কোনে বনাই বনাই খুৱাব আৰু আছে কোন। কালি আকৌ, সেই ওচৰৰ ল'ৰা এটা আহিছিলে মানে,
উম!
হেৰি ল'ৰাটোৱে তাকে, পাতিছোঁ তাৰ লগত, তাৰ মানে, মানুহজনীৰ কথা। আমাৰ পৰা এঘৰ দুঘৰ পাহৰি সিফালৰ ঘৰ নতুনকে আচামটাইপৰ ঘৰ এটা বনাইছে। হেল্ল'? তাৰপা, সেই ল'ৰাটোৱে কৈছে, মই আমি পাতিছোঁ কৈছোঁ, কাকলি নুহো অ'! মানুহজনী নোহোৱা হ'লে ইমান খিনি কৰিবই নোৱাৰিলোহেতেন। হেৰি, সেইটো কিন্তু, মই স্বীকাৰ কৰোঁ সেই বুলি কৈছে।
তাকে হে হক - হক। তেনেকে ক'লে মানে ভাল লাগে, হয় নহয়। যোনেই নহওঁক।
সেইটো কথা শুনি মোৰো ভাল লাগিছে।
উম, যি হওঁক যি নাই
উম। তাপা ভাত-পানী এতিয়া গধুলা কিহে হ'ব?
ভাত - পানী মানে আপোনাৰ সেই ভাত কেৰেবাকমাৰ সৈনাখন ঘৰ পৰা সইনাখন পধাইছিলে চাৰিটা নে পাঁচটা হব।
অ'।
তাকে এতিয়া সেই কুটি মেলি থৈছো বনোৱা নাই বনাম আৰু লাহেকে।
অ' হ'ব তেতিয়া, বনোৱা।
উম, ঠিক আছে, হ'ব। ফোন-চোন এটা কৰি থাকিব মাজে - মাজে।
হ'ব দিয়া।
উম উম।